নমস্কাৰ কি কৰি আছ
এই গাঁৱৰ ওচৰ পদলিতে ৰখি আছো
অঁ
নাই তুমি
মোইও নাই যোৱা এ ওলাই যাওহে এপাক ওলাইছো আৰু।
কত যাবা পিছে ক'ত যাবা পিছে ক'ত যাবা
নাই এনেই দোকানৰ ফালে লগৰকেইটাৰ ওচৰলৈ ওলাই যাওঁ
উম,
এ দোকানৰ ফালে লগৰ কেইটাৰ ওচৰলৈ অলপ ওলাই যাওঁ
উম কিবা খালানে নাই
নাই নাই খোৱা ভাতে খোৱা দুপৰীয়া
অহ,
আই অ' মহে খাই আছো ভাই ইমান মহ আমাৰ ইয়াত।
উম পিছে আজি দিনত কি খালা
দিনত ভাত দালি ভাজি ভাত
অ',
হেল্ল'
দিনে এফালে ক'ৰবাত গৈছিলা নেকি বাৰু তুমি
আহ তান গৈছিলো বাইদেউ লগৰ এটা গাড়ী এখন ভাঙিছিলে তাৰ পাছত এখন বনাব গৈছো
অ
ত হ এ গেৰেজত গৈছিলো পাট চাট লগালো।
উম
তাৰিছত গ'ল গোটেই দিনটো তাতে গ'ল আগি
অ অ সময় পাৰ হ'ল আৰু মানে আজি
উম টাইমটো তেনেকে পাছ কৰাই দিলো
উম
যে হেৰি। কতো নাযোৱা এতিয়া।
এফালে যাম বাৰু ওলাই পেলাই ঘৰৰ ওচৰতে তুমি
আহ। ময়ো যাম
আহ অ। পিছে খবৰ কেনেকুৱা?
ভালে ভালে আছো আৰু।
গ কৰা
দি তোমাৰ
আছো আৰু
আহ
উম
এ ওলাই কৈ ক'তো নাযাও এতিয়া
ওলাই কৰি যাম।
আহ।
উম উম
চিনেমা এখন চাব লাগিছিল নহয় চিনেমা এখন আহিছে।
অ চিনেমাখন চাব লাগিছিল।
উম।
কেতিয়া যাবা?
কেতিয়া মানে পাৰ কাইলৈ পঢ়িলে মানে ভিতৰতে
আহ আহ।
এই লগৰ এটা পৰীক্ষা হৈ আছে, তাৰ পৰীক্ষা খতম হলে যাম বুলি কৈছিলে।
অ পিছে কেনেকুৱা চলিছে দিন কাল।
কি,
দিন কাল কেনেকুৱা চলিছে।
তিন্তাহে গৈছে আৰু টপটপ। দুব ল'ব আৰু খবৰচোন
আহ।
পিছে সেইনাখন
উম
এ ভকত পোৱালিটো আজিকালি নেদেখা হলো যে কেলৈৈ
ই বন্ধুৱে আজিকালি লগ বেলেগ লৈছে
ই সদায় বিয়ে বোলা ৰাতি ৰাতি
উম
হনে সেইকাৰণে লগ আহিছে নেকি ভকতে
হয় চাগে।
বেয়া পাব পিছত
উহ।
তেওঁ মাতালে হৈ থাকে, ঘৈইনিয়কৰ লগত।
উম,
এতিয়া ফোন কৰিছিলেহি ক'ত আছোঁ মই কৈছ আছোঁ ঘৰতে বিলন এই লগৰটো ঘৰলৈ যাম বুলি ক'লোঁ।
আহ।
বিশষ কৈছ অ
উম। কোৱা। হেল্ল' হেল্ল'। আ ক প প